চও অ ভাল আছ
অ কি কৰি আছে
এতিয়া অলপ বাহিৰত গৈছিলো তো তাৰ পৰা আহিলো বতৰত
এনেইতো ফ্ৰী আছে অ অলপ কথা পাত পাতিব খুজিছিলো
পাৰিব একো কাম নাই এতিয়া ফ্ৰী
ঠিক আছে তেনেহলে আজি আমি আপোনাৰ লগত অলপ পৰিয়ালৰ বিষয়ে অলপ আলোচনা কৰিম
হ'ব
উম আচলতে আমি গাঁৱলীয়া অঞ্চলৰ মানুহ আমাৰ গাঁৱৰ যিবিলাক ফেমিলি বা পৰিয়াল আছে নহয়
হয়
এইবোৰ এই ফেমিলিৰ পৰা আমি
কেনেকুৱা কাম কৰিলে আমি উন্নতই হব পাৰো
উম
এই বিষয়ে আমাৰ লগৰ মানে এ জ্ঞানটো একেবাৰেই নাই উ যিহেতু যিহেতু আমি গাঁৱত থাকো মানে আমি কেনেকৈ
হয় গাঁৱত ব বৰকাৰ মানুহে এনেকুৱা নজনা গোটেইবিলাক মানুহে ন নজনা থাকে
হয় হয় তাৰ পিছতো মানে এজন দুজনে হয় একদম উন্নতি হৈ কিনি মানে চহৰত গুচি যায়
হয়
বেছিভাগেই গাও উ গাঁৱতে থাকিব লগা হয়
হয়
ত' সেইটো কাৰণেও আপোনাৰ লগত আজি মানে আমি কেনেকৈ চলিলে বা কেনেকুৱা মানে পৰি আহ
কেনেবাকৈ মানে চলিলে মানে আমাৰ আহ গাঁৱৰো উন্নত হব বা বেলেগ। পৰিয়ালৰো মানে উন্নত হ'ব। গ জ সেইটো বিষয়ত মানে আমি দেখি আছো এতিয়া এইটো উ এইটো একেবাৰে জ্বলন্ত প্ৰমাণ এইটো মানে, আমাৰ গাঁৱলীয়া অঞ্চলৰ যিবিলাক পৰিয়াল আছে নহয় এটা ঘৰতেই মানে চাৰি পাঁচজনকৈ ফেমিলি হৈ আছে। মানে, এটা ফেমিলিতে মানে, উম অঁ দহ বাৰজন ফেমিলি আঁ পাঁচ ছয়জন ফেমিলি, সেইতোটো জইণ্ট ফেমিলি নহয়। এনেই এটা পৰিয়ালৰ পৰাই হৈ আছে। মানে, দেখা পাই আছো।
হ'য়, হ'য় গাঁ- হ'য় হ'য় গাঁৱতে এই প্ৰব্লেমটো বে ছি।
হ'য়, মানে ল'ৰা -ছোৱালী বেছ্‌ ছি থাকিলে কি হ'য় যে আমাৰ যিবোৰ চৰকাৰী আঁচনি আছে
হ'য়
চৰকাৰী আচঁনিৰ সেইবোৰত মানে, আমি নাপাওঁ মানে, যদি তিনিজনৰ ওপৰত ল'ৰা- ছোৱালী থাকে। মানে, চৰকাৰী আঁচনিৰ পৰা আমি বাদ পৰি যাওঁ। হ'য়, হ'য়। এই যেনেকুৱা যো--ধৰক, এই যে অৰুণোদয় যে যিবিলাকে পাই আছে, সিহঁতৰ সিহঁতেটো, মানে দুজন, এজন- দুজন সেই ফেমিলি মানুহখিনিয়ে পাই আছে। চাৰি-পাঁচজন মানুহ থাকিলে, উম, আমাৰ এই বিভিন্ন ধৰণৰ আঁচনিৰ পৰা আমি বাদ পৰি থাকো। হ'য় ন?
হ'য়, হ'য়।
এইটো কিহৰ কাৰণত হৈছে? মানে আমাৰ পৰিয়ালৰ মানুখিনিৰ, মানে শিক্ষিত অ, বাপ শিক্ষিত মানে, একেবাৰে মানে নাই। সেইটো ক'ব নোৱাৰো, মানে বেছিভাগেৰে মানে, ফেমি পৰিয়ালৰ মানে শিক্ষিত নাই।
নাই।
আমাৰ ল'ৰা -ছোৱালী বিলাক শিক্ষক যে আমি স্কুলত পঠাম।
ওঁহ
সেইটো আমি, দেখা গৈ আছে যে বাৰ -তেৰ বছৰ বয়সীয়াল, আ ল'ৰা -ছোৱালী বিলাকক মানে বিভিন্ন কামত লগাই দিওঁ। মানে স্কুলত বা বিদ্যালয়ত নপঠাই। মানে বিভিন্ন কামত লগাই দিওঁ। কিয়নো যে আমাৰ সংসাৰখনটো চলিব লাগিব। মানে সংসাৰখন চলিব, তেতিয়াই ভালদৰে চলিব যেতিয়া আমাৰ ফেমিলি মানুহ, এজন -দুজন হ'ব তেতিয়াহে আমাৰ চাৰি -পাঁচজন ফেমিলি মানুহ যেতিয়া থাকিব। তেতিয়া ত, এইটো প্ৰব্লেম হ'বই।
হ'বই, হ'বই বেছি হ'লেই এনেকুৱা হ'ব। খোৱা- লোৱাৰো অসুবিধা হ'ব।
মানে আমাৰ, যিবিলাক এ, গাঁৱত। দুখীয়া মানুহ যি বিলাকে, আমালোকে ইয়াতে থাকো, মানে সেইটো কাৰণত মানে মই ভাৱিছো যে ম মমাা গাঁৱৰ মাজে -মাজে আমি ইয়াত এটা দুটাকৈ সজাগতা সবা পাতি, মানে সিহঁতক মানে শিক্ষাৰ প্ৰতি মানে কেনেকৈ আগবঢ়াই লৈ যাব পাৰো? তাৰপিছত আমি কেনেকৈ জীৱন যাপন কৰিলে, আমি চৰকাৰৰ পৰা কিবা অনুদান আহিলে আমি কেনেকৈ পাম? যিটো পৰিয়াল পৰিকল্পনা যিটো আমাৰ সৰু পৰিয়াল সুখী পৰিয়াল এটা কথা আছে নহয়, সৰু হয় সৰু পৰিয়াল সুখী পৰিয়াল।
সখি পৰিয়াল।
এইবোৰৰ পৰা হাত সাৰিব পাৰো। সেইকাৰণে আমি আমাৰ লকে আমি নহয় অকল। আমালোকে লগৰীয় বিলাকে আমাৰ বন্ধু বান্ধৱ লৈ আলোচনা বিলোচনা কৰি আমি বিভিন্ন ঠায়ে ঠায়ে আহ এটা সজাগতা সবা পাতি আমি গাঁৱলীয়া মানুহক মানে ভালদৰে বুজাই এইটো ৰোধ কৰিব লাগিব।
হয় হয় ছাৰ এইটো কাম কৰিলে ভাল হ'ব। মানে গাঁৱ গাঁত গাঁৱত গাঁৱত গাঁৱত। যিবিলাক মানুহ আছে মানে শ শিক্ষিতো নহয়। মুখ্য কিছু মানুহ আছে নহয় সেইবিলাক লৈ বহি একগোটত থৈ বহ বহি আলোচনা কৰিলে ভাল হ'ব। সকলোৱে জান সকলোৱে জানিব পাব।
হয় হয় হয় এইটো কৰিলেতো ভাল হ'ব। উম। তাৰপিছত আমি আৰু এটা কথা মানে যেতিয়া আমাৰ ফেমিলি বা পৰিয়ালৰ মানুহে মানে বেছি হৈ যাব নহয় তেতিয়া আমাৰ শিক্ষিততো হবই নোৱাৰি মানে এজন দুজনে হলে আৰু বাকী খিনি অশিক্ষিত হৈ থাকিব। এনেকুৱা যাতে নহয়। আৰু মানে সৰু পৰিয়াল থাকিলে আমি এ আমাৰ লৰা ছোৱালীক আমি উচ্চ শিক্ষিত কৰিব পাৰিম। হয় ন? উচ্চ শিক্ষাৰে শিক্ষিত কৰিব পাৰিম আমাৰ আহ যেতিয়া ডাঙৰ এটা পৰিয়াল হৈ যাব নহয় তেতিয়া খৰচ চলোৱাতে মানে
অসুবিধা হৈ যায়। হিম চিম ভাজিম মানে অসুবিধা হৈ যায় ন এনেকুৱা। অ অসুবিধা হয়। এটা কৰিলে আন এটা নহয়।
হয় হয় আমাৰ ইমান খিনি পৰিয়াল আমি পোহপালত দিয়াত অসুবিধা হয়। ত' আপুনি কি কয়? আপুনি বিচাৰে নে নে পৰিয়ালবোৰ মানে একেবাৰে সৰু
হয় হয় আহ আমিতো বিচাৰো এনেকুৱা এ এটা কাম কৰিলে তাকাৰ কাৰণেও ভাল। আমাৰোকৰ কাৰণেও ভাল, প্ৰকৃতিৰ কাৰণেও ভাল। হবৰ কাৰণে ভাল হ'ব এইটো
হয় হয় হয় এইটো কৰিব পৰা যায়! হয় ন?
হয় এইটো কৰিলে ভাল হ'ব। কেনেকুৱা কি কৰিব লাগে এই? তোৰ শিকিব লাগিব আগতে, কেনেকে কেনেকৈ আগাব লাগিব এইটো কেনেক ক কৰ পৰা ক'ত যাব লাগিব, কোনটো আগত কৰিব লাগিব, কাৰ কোনটো পাছত কৰিব লাগিব।
হয় হয় হয়।
একেলগেতো সব সকলোকে এটো কৰিব নোৱাৰি। না লাহে লাহে কৰিব লাগিব এটা এটা কৈ- আগবাঢ়ি যাব লাগিব।
আৰু এটা আপোনাৰ ওচৰত মানে মোৰ আহ- অ এইটো হ'ল যে আপুনি আপোনাৰ তাতে আছে কি না আছে মানে মই- আমি আমাৰ অঞ্চলত বা আমাৰ গাঁৱৰ গাঁৱত দেখা পাই আছোঁ। মানে বেলেগ যিবোৰ ধৰ্মলম্বীৰ লোক আছে নহয় আমাৰ এই ইছলাম ধৰ্মৰ। বাদ দি বেলেগ ধৰ্মৰ যিবিলাক আছে সিহঁত সিহঁতৰ যিবিলাক ফেমিলি একেবাৰে সৰু, সৰু ফেমিলি সিহঁতে আ আপুনি চাব আহক আৰু আম হয়।
আমাৰ ঘৰৰ ওচৰতো আছে সেইবিলাক বৰম- মানুহ আছে হিন্দু সেইবিলাক ঘৰত কেইজন কেই জান ছাৰ সেইবিলাক ঘৰতে দুজন- তিনি জন চাৰিজন-
ত' সি হয় সিহঁতে তো আপোনাৰ আপুনি জানেই সিহঁতে- আহ সিহঁতৰ ঘৰৰ পৰা বহুতো চাকৰি আহ- আৰু মানে সিহঁতৰ চলা ফিৰা- কৰা যিটো পৰিৱেশ সেইটোতো বেলেগ। মানে আমাতকৈ মানে অনেক উন্নত।
উন্নত আছে সিহঁতে- উন্নত হোৱাৰ কাৰণে এটাই পৰিয়ালটো সৰু-
হয় হয় হয়। কিন্তু আমাৰ যি মুছলিম ধৰ্মত- মানুহখিনিৰ ভিতৰত মানে এইটো বস্তু বেছি যে উম! বহুতো ল'ৰা ছোৱালী এ লৈ থাকে সিহঁতে
এইটোই মেইন প্ৰব্লেম।
হয় হয় এটা ঘৰত চাৰি পাঁচজন মানে মানুহ থাকিলে সেইটো প্ৰবেম্ল এনেই হৈ থাকিব
ই ঠিকেই
হয়। আৰু আমাৰ ফেমিলিৰ মানুহ খিনি মানে দেখা পাব আপুনি যে ইমান সু শিক্ষিত বা উন্নত ধৰণৰ এই শিক্ষিতত মানে কম আছে, বেলেগ হয়। আৰু বেলেগ ধৰণৰ মানে সেইবোৰ মানে এ সিহঁতে ফেমিলি পৰা ডক্টৰ হৈ আহিছে ইঞ্জিনিয়াৰ হৈ আছে আপোনাৰ পিয়েজ হৈ আছে মানে ডি জি পি হৈ আছে এছ পি হৈ আছে মানে সিহতই সিহঁতে বহুত উন্নতি কৰি আছে হয় ন? কিন্তু আম আমাৰ ধৰ্মলম্বী মানুহখিনি মানে বহুত পিছ হৈ আছে।
পিছি আছে পিছি আছে।
খোৱা লোৱাৰ খাদ্যতটো তেনেকুৱাই অৱস্থা হৈ আছে। এইটো কাৰণত আমাৰ ফেমিলি আৰু এটা অসুবিধা হৈ আছে আমাৰ আহ আপুনি দেখিব যে মানে আমাৰ দ মানে। মুছলিম সমাজত আমাৰ বহুতেৰে গৰত মানে বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখা দি আছে সেইটো কিহৰ কাৰণত হয় জানো এই এইটো এই পৰিয়াল বেছি থকাৰ কাৰনেই হৈ আছে।
অহ।
বচি থাকিলে কষ্টও বেছি কৰিব লাগে। মানে কষ্টত যে যেনেকৈ মানে বেছি। কৰিব লাগে স সিমানখিনি আমি। খাবলৈ নাপাও মানে যিবোৰ বস্তু খাব লাগে কষ্ট কৰি কৰাৰ পিছত যিবোৰ বস্তু খাব লাগে আমি সিমান খিনি যোগান ধৰিব নোৱাৰো। সেই সেই। সেইকাৰণে মানে আমাৰ মানে বেমাৰ আজাৰো মানে বেছি হৈ আছে।
উম উম। এতিয়া হা বুজি আছো এতিয়া।